কৰিছিলা।
আহ নেকি খবৰ ভালনে?
অ খবৰ ভালে ৰ'বা মোৰ তোমাৰ কেনে?
ভালেই তাকে তুমিতো গুৱাহাটীতে আছা।
অ অ মই গুৱাহাটীতে আছোঁ মই গাঁৱত যোৱাই নাই ৰ'বা বহুত দিন হ'ল।
অ' তুমিতো গাঁৱৰ বিষয়ে চাগে কমকেয়ে জানা বেছি,
অ' অ' মই কমকে জানো তুমি অলপমান মোক, উ কবা নেকি গৱৰ পিনে কেনে ছট ম বহুত দিন হ'ল যোৱাৰ তুমি অলপমান গাঁৱৰ বিষয়ে মোক কোৱাচোন আজি গাঁৱৰ বিষয়ে, বিষয়ে আজি অলপমান আমি আলোচনা কৰো মইও ফু্ৰী আছিলোঁ আজি অ'
যদি তুমি ফ্ৰী আছা তেনেহ'লে ম তোমাক গাঁৱৰ বিষয়ে অলপ কৈ দিওঁ
আহ অ' কোৱা কোৱা কোৱা কোৱা কোৱা মই শুন লে একদম আকৰ্ষিত হৈ আছো তুমি অলপমান গাৰ বিষয়ে ক'বাচোন যিখিনি জানা তুমি
গাঁও হল কেনেকুৱা ধৰণৰ জানা গাঁও হ'ল সেউজীয়া ধৰণী বুলি কয় গাঁওক অসমৰ গাঁওসমূহ গছ গছনি শ্যামলি পথাৰেৰে আবঢ় হয়
উম উম উম উম হয় হয় এইটো মই জানো আৰু তুমি অলপমান ভালকৈ ক'বা নেকি?
মানে ধৰি লোৱা গাও চহৰবোৰত যেনেকে ধৰি লোৱা। অ', এনিটাইম আপু তোমাৰ আৱাজ মানে প্ৰদূষণ এনেুৱা থাকে, গাঁওত তেনেকুৱা নহয়। গাঁৱৰটো শান্ত, নীৰৱ পৰিৱেশ হয়। চহৰৰ কোলাহলৰ পৰা আঁতৰত গাঁৱৰ পৰিৱেশ অতি শান্ত।
অ', হেইটোতো জানোৱেই, এইটো চহৰতো এনিটাইম গাড়ী-মটৰ হওঁক অ এনেকুৱা চাউণ্ড হওঁক, প্ৰদূ্ষন হওঁক এইখিনিতো চলিয়ে থাকে এইবিলাক। গাঁৱৰপিনে এইটোতো বহুত কম, মই জানিবলৈ বিচাৰিছো তুমি অলপমান আৰু ভালকৈ ক'বা নেকি মোক? গাঁৱৰ বিষয়ে?
গাঁৱৰ বায়ুত ত-ত-তুমি বিশুদ্ধ পাবা, ইয়াত কোনো ধৰণৰ প্ৰদূষণ নাই। বতাহ সদায় বিশুদ্-অ', সতেজ। ইয়াৰ জলাশয় বোৰ বহুত প্ৰাচুয্য হয়। প্ৰতিখন গাওঁতে তুমি বিল পাবা, পুখুৰী পাবা জান পাবা, জুৰি পাবা গোটেইবোৰ এইবোৰ পাবা। কিন্তু তুমি চহৰত এইবোৰ নোপোৱা।
অ', ধুনীয়া। মোৰ ভাল লাগিল শুনি কথাখিনি আৰু অলপ তুমি ক'বা নেকি? মইতো বহুত কমেই জানো গান, অ', অ', ভাল লাগিল শুনি গাঁৱৰ বিষয়ে। মই অলপ আৰু আজি জানিবলৈ ইচ্ছা আছিল অলপমান গাঁৱৰ বিষয়ে।
গাঁৱত তুমি পাহাৰ পাবা, নদী পাবা এইবিলাকতো পাবাই। তথাপিও আৰু পাবা তুমি গাওঁত বিভিন্ন দৃশ্য। যেনেকুৱা ধৰি লোৱা ৰা ৰাতিপুৱাৰ দৃশ্য গাৱঁৰ বেলেগ হয়। গধূলিৰ দৃশ্য বেলেগ হয়। ৰাতিপুৱা উঠিলে তুমি গাঁৱত চৰাইৰ কলাহল পাবা। ৰাতিপুৱাতো তোমাৰ চৰাই কলাহলেৰে তোমাৰ আৰম্ভ হ'ব। কিন্তু যেতিয়া তুমি আৰু গধূলি হ'ব তেতিয়া আৰু তাত, তুমি পাবা গৰুৰ ডিঙিত, জোনুকাৰ শব্দৰ পৰিৱেশ, গৰুবোৰ তেতিয়া ঘৰলৈ আহিব তাৰ জুনুকৰাৰ শব্দবোৰ আহি থাকে ন। তেতিয়া আমি, মানে ঘৰৰ ভিতৰত আন্ধাৰত থাকিও গম পাওঁ যে তেতিয়া তোমাৰ মানে গধূলি হৈছে।
হয় হয় হয়, মই জানিবলৈ পাই বহুতে সুখী। হয়, ঠিকে আছে, গাঁৱৰ পিনেতো বহুত ভালেতে পৰিৱেশটো চলি আছে বৰ্তমান।
গাঁৱৰ পৰিৱেশ সদায় ধুনীয়া।
উম উম উম, জানিবলৈ পাইছো মই, এইবিলাক ভিডিঅ' বিলাকত হওক যেনেক কে মোবাইলত এইবিলাক মই সদায় চাই থাকিবলৈ পাৰোৱেই গাঁৱৰ বিষয়ে।
গাঁৱৰ অৰ্থনৈতিক আৰু জীৱিকাৰ বিষয়ে জানিব বিচাৰিবা তুমি?
অ' অ', কোৱা কোৱা।
আমাৰ গাঁৱৰ মানুহবোৰে বেছিভাগ মানে বেছিভাগ মানুহে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি চলে। কৃষিৰ কাৰ্যই মানুহবোৰৰ প্ৰধান জিবিকা, এ, আমাৰ গাঁৱৰ মানুহ ধান খেতি কৰে, ৰবি শস্্য পালন কৰে। পশুপালন কৰে, মীন পালন কৰে, হস্তশিল্প থাকে, তাত খাল বোৱে। এইবোৰক লৈয়ে আমাৰ গাঁৱৰ মানুহবোৰ ব্যস্ত।
হয়, হয়, হয়।
আৰু, আৰু এইবোৰ যিবিলাক কাম মই কলো, এইবোৰ কামৰ পৰা, এইবোৰ কামৰ পৰাই পৰিৱেশ প্ৰদূষণ নহয়। চাউড পলিউচন নহয়, শব্দ োহন নহয়।
উম, হয়।
ইয়াত অসমৰ প্ৰতিখন ঘৰৰ মানুহে ঘৰত তাঁতশাল থাকি থাকিবয়ে। তুমি তাঁতশালৰ শব্দ পাবায়ে প্ৰতিখন ঘৰৰ মানুহে মীল-মীন পালন কৰে, মানে মাছ পোহে। প্ৰতিটো প্ৰতি-প্ৰত প্ৰতিজন মানুহৰ ঘৰতে পিছফালে এটা পুখুৰী থাকিবই। গাঁৱৰ মানুহে কেতিয়াও চাউল কিনি নাখায়। প্ৰতিঘৰ মানুহৰ হাতত ঘৰত অলপ হ'লেও খে
উম, উম, খেতি হ'লে তাৰ পৰাই আয় হৈ যায়। অ হয়, তুমি বহুত ভালকে জানা গাঁৱৰ বিষয়ে আৰু অলপ
অ মই যিহেতু গাঁৱত থাকো গাঁৱৰ বিষয়ে জানোৱেই আৰু। মই তোমাক আৰু কৈ দি আছো ইয়াৰ আমাৰ গাঁৱৰ কিছুমান থলুৱা সাজ পাৰ আৰু খাদ্য থাকে যোনটো তুমি চহৰত থাকি নোপোৱা কেতিয়াও, ইয়াৰ আমাৰ ধৰি লোৱা কিছু কিছুমান পৰম্পৰাগত সাজ থাকে পৰু পো আমাৰ পুৰুষ বোৰে ধুতি চেলেং পিন্ধে, মহিলাই মেখেলা চাদৰ পৰিধান কৰে, আমাৰ সংস্কৃতিৰ গামোচা আছে। আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতীক গামোচা গাঁৱৰ জীৱনৰ অংগ হয়।
হয় হয়
আমাৰ থলুৱা খাদ্য সদায় ভাত হয়, বাৰ্গাৰ বা পিজ্জা নহয় কেতিয়াও।
হয় হয় হয়
হয় ভাতৰ লগত আমাৰ খাৰ থাকে যেনে সেইকাৰণে আমাৰ খাৰ খোৱা অসমীয়া অসমীয়া বুলি কয় বহুতে আমাৰ মাছ সদায় টেঙাৰ লগত খায়। আমাৰ যেতিয়া কোৱা
এইবিলাকতো মই জানিবলৈ পাই বহুত সুখী হৈছো কিন্তু তোমালোকৰ কি খেতি আছে মই এইবাৰ ক'বা নেকি? ঘৰত কেনেকুৱা ধৰণৰ খেতি কৰিছা তোমালোকে? অ
আমাৰ ঘৰত তিনি মাহৰ বছৰত দুবাৰ আমাৰ খেতি কৰে দুবাৰ বেল বেলেগ বেলেগ ধানৰ।
উম উম হয়
তোমাৰ পাচলি খেতি আছে। তাৰপিছত মেইন খেতি আছে মাছ পোহো আমি ঘৰৰ কাৰনে।
উম
এনেকুৱা বহুত তামোল পাণ আছে বাৰীত।
আমাৰ আমি ৰাতিপুৱা গাঁৱৰ মানুহে সদায় জলপান কিহেৰে কৰো জানা চিৰা খাওঁ, পিঠাগুৰি, দৈ আৰু গুৰ। এনেকে আমি জলপান খাওঁ। আমাৰ বহুত থলুৱা পিঠা পনা আছে। বিহুৰ বিহুৰ সময়ত সবৰে ঘৰে ঘৰে সকলোৰে ঘৰে ঘৰে পিঠা পুৰে। তিল পিঠা পুৰে, ঘিলা পিঠা, লাডু তৈয়াৰ কৰা হয় চবৰে।
হয় হয়
আৰু আমাৰ আমাৰো আমাৰ আমাৰ গাঁৱত আৰু এটা ধুনীয়া পৰম্পৰা আছে, কোনোবা- গ'লে তোমাক বতাত তামোল পাণ আগবঢ়াব।
অ এইটো ত খুবেই ভাল কথা। পৰম্পৰাটো ভালেই লাগিল বাৰু। ঠিকেই আছে।
আমাৰ গাঁৱৰ ঘৰ দুৱাৰ পৰা টো বহুত বেলেগ হয় চহৰৰ আমাৰ গাঁৱত তুমি বাঁহ খেতি পাবা।
উম হম বহুত বেলেগ হৈ কাৰণে মোৰ জানিবলৈ ইচ্ছা আছিল গাঁৱৰ বিষয়ে যেি বহুত খিনি জানিবলৈ আৰু কৈ যোৱাচোন মই শুনিয়ে আছো আজি শুনিবলৈ
আমাৰ ঘৰত মানে আমাৰ ঘৰৰ প পকী ঘৰ নহয় আমাৰ ঘৰবোৰ বাঁহৰ খেৰৰ হয়
আহ হয় হয় ঠিকেই
তথাপিও আজিকালি বৰ্তমান কিছুমান মানুহৰ থাকে পকী ঘৰ কিন্তু তুমি ঘৰ থাকিলেও প্ৰতি ঘৰ মানুহৰ সন্মুখত এশখন দেখা পাবাই ডাঙৰকে যোনখন পৰিষ্কাৰ হৈ থাকে ফুল ফুলেৰে ভৰি থাকে
হয় হয়
এটা গোঁসাঁই ঘৰ থাকিব তাত পিছফালে গোহালি ঘৰ থাকিব
হয় হয় হয়
এতিয়া কিন্তু বহুত পৰিৱৰ্তনো হৈছে সামাজিক ক্ষেত্ৰত তুমি যদি আহা দেখা পাবা আমাৰ যাওঁত যে আজিকালি গাঁওত তুনি তুমি প্ৰাথমিক বিদ্যালয় দেখিবা
উম উম হম
তে আজিকালি শিশুসকলৰ বাবে চৰকাৰী প্ৰাথমিক বিদ্যয়ালয় থাকিব যাতায়তৰ উন্নতি হৈছে যাতায়তৰ উন্নতি হৈছে আজিকালি গাঁৱৰ পথসমূহ পকীয়ে সকলোৰে ঘৰে ঘৰে বি বিদ্যুৎ বা বিদ্যৎ পতি আছে যোগাযোগৰ মাধ্যমৰ কাৰণে মোবাইল ফোন আছে
হয়
খোৱা পানী আছে সকলোৰে কাৰণে আৰু প্ৰতিখন গাওঁতে তুমি একোখন চৰকাৰী হস্পিতেল
উম তোমাৰ পৰা জানিব পালো যে আজি গাঁৱৰ বিষয়ে যে উন্নতি হৈছে গাঁৱৰ পিন্নেো চহৰ গাঁৱৰ বুলি এনেকুৱা কথা নাই অক এতিয়া গাঁৱত পিনেও তুমি কোৱা মতে জানিব পাৰিলোঁ বহুতেই উন্নতি আৰু পৰিৱেশটোও ভাল বাৰু ভাল লাগিল শুনি মই ইমান কথা জানিবই পৰা নাছিলো যে তুমি আজি মোক বহুত ধুনীয়াকৈ গাঁৱৰ বিষয়ে আজি কলা ভাল লাগিল তোমাৰ কথাবিলাক শুনি কিনে আৰু আমি
খেল ধেমালি বিষয়েও জানিব পাৰো
আহ অ আহ
আমাৰ গাঁৱত ফালে বিভিন্ন খেল ধেমালি মনোৰঞ্জন জনৰ কাৰণে বহুতো খেল ধেমালি পাতে আমাৰ ইয়াত গাঁৱত কাবাডী পাতে ঘিলা খেল থাকে খেল খেলা থাকে গাঁৱৰ লৰা ছোৱালীবোৰো খুব প্ৰিয় হয় তাৰপিছত নাও খেলো পাতে আমাৰ ইয়াত ম'হৰ যুঁজ কুকুৰা যুঁজ ভাওনা নাট এইবোৰ থাকে আমিতো বহাগ বিহুৰ সময়ত হুঁচৰি গাওঁৱে সেইটো আমাৰতো গাঁৱৰ আৰু মেইনে হয়
আমৰৰা হয় ভালেই পৰিৱেশো ভাল লাগিল নে
সামৰণি কৰিছো আৰু পিছত আৰু কথা পাতিম
আজি তোমাৰ পৰা এইবিলাক জানিব পাই খুবেই ভাল লাগিল তোমাৰ ফাৰ্ষ্ট চেমক আৰু এইবাৰ জনাবা এনেকুৱা ধৰণৰ কথা কিছুমান মই নজনা কথা। জনাবলৈ চেষ্টা কৰো আৰু। ধন্যবাদ।
ঠিক আছে হ'ব দিয়া।
অ অ ঠিক আছে।